মইতো এনে বহি আছিলো চাহ খাই আছো।
অ', মই এনে হেৰি মোবাইলত আগৰ ফটো বিলাক চাই আছিলো আৰু
অ, আচ্ছা অ - অ। ইমান ভাল লাগে ন আগৰৰ মানে কি মেমৰিজ কেইটা এ হে মানে কি - কি?
ইমান ভাল লাগে আৰু মানে হেৰি এইবিলাক হেৰি কিবা কিবি ইনঞ্চিডেন্টটো হয় ন। সৰু কালৰটো সেই বিলাকো পুৰা মনত পৰি গৈছে আৰু মানে বহুত কিবা কিবি কান্দ চান্দ কৰিছো আৰু আমি আগতে ফ্ৰেণ্ডছ বিলাকৰ লগত মিলি কেনে মোৰ লগতো এনেকা বহুত কিবা কিবি হৈছে তাৰ পিছত মই এদিন না এদিন মোৰ কি হৈছে জানা মানে মায়ে এনেককা চুলি টো চাই আছিলে আৰু। বান্ধিব কাৰণে তাৰপিছতে মই এনেকে ফণীটো আগত লৈ কেনে এনেকে- এনেকে কৰি- কৰি পুৰা যত লগাই দিছো নহয় তাৰ পিছতে আৰু মায়ে যি গালি দিছে মোক এইফালে মানে যতটো ভাঙাও নাযায় কাৰণ ফণীটো লটকি আছে পুৰা কপালৰ ওচৰতে তাৰপিছত এই উপায় নাপায় চুলিটো কাটি কাতিব লগা হৈছে তাৰ পিছত ইমান বেয়া ধা মই মানে স্কুলতো মানে একদম মাথা চাথা ঢাকি কেনে আৰু কেনেকা টাইপ গৈছো আৰু যেনে তেনে গৈছো মানে টুপি চুপি পিন্ধি কেনে চবে কয় আৰু কি টুপি পিন্ধি আহিছে এনেকে তেনে এনেকা মেমহতেও সুধিছে পাছতহে মেমহতক কৈছো মেম এনেকা - এনেকা চুলি টো কাটা গৈছে মানে আগৰ খিনি লৰাৰ নিচিনা হৈ গ'ল ন পিছৰ খিনি ল'ম বেয়া দেখা পাই তাৰ পিছতে আৰু কৈছে ঠিক আছে। দিয়া যেতিয়ালৈকে ডাঙৰ নহয় তুমি এনেকে পিন্ধি আহিবা। মানে ল'ৰাৰাকেইটা ইমান জোকাই ছোৱালী কেইটাও জোকাই এ এনেকা তেনেকাে কা আধা ল'ৰা আধা ছোৱালী আহিছে বোলে।
আৰু ম অ, মোৰও ছেম এনেকুৱা এটা ইচিডেন্ট হৈছিল অ, মোৰ তোমাৰ নিচিনা এটা ছেম ইচিডেন্ট হৈছিল কিন্তু তোমাৰ এইটো যত লাগি গৈছে ন মো চৃংগম লগাল লৈছিলো।
হে ৰাম।
মূৰত সুইগ্নম লাগি।
সুইংগাম লগালেটো আৰু হে দিগদাৰ চোন
আৰু ৰাতি- ৰাতি কৰিলে মায়ে অলপ তেল চেল লগালে তেতিয়া তথাপিও মানে কি ওলাই নাযায়। নাযায় ওলাই নাযায় পিছত মোৰ চুলিটো কাটিব লাগিল কিন্তু এইটো কাণৰ ফালে দি মানে আধা টপাই হৈ গৈছো এক চাইডে দি আধা টপা হৈ গৈছিল।
তাৰিছতে এনেককা বহুত কিবা কিবি আছে তাৰ পাছতে এনেককাাইছে এই কইনছ বিলাক থাকে ন। কইনছ বিলাক এনেকে এ তেনেকে ওপৰত এনেকে এনেকা কৰি হে কে কৰা কৰি - কৰি আছিলো আৰু ত গেছ কৰা কৰি কৰোতে মোক খখন মেলি - মেলি হেৰি কৰিছো মখৰ ভিতৰত পুৰা সোমাই গৈছে মোৰ পইচাটো তাৰ পিছতে যি একেবাৰে গল চল বিষাই গৈছে চকু তকু মোৰ ৰঙাই ত আছে। ডটৰত গৈছো তাৰপিছতে ঔষধ চষধ দিছে তাৰ পিছতহে নেক্স নিচিনাখন মানে এনেকা কৰি ভাল হ'ল আৰু ওলাই গৈছে পইচাটো ইমান মানে ভয় লাগি গৈছিলে ন মানে একদম কিছুমান মানে এনেকুৱা ভয়ানকো ইঞ্চিডেণ্ট হৈছে কিছুমান এনেকুৱে ফানী ফানিও হৈছে
অ হয় এনেকুৱা কেতিয়াবা মানে কি যেতিয়া মাহতৰ মন ভাল লাগে যেয়া তে এইবিলাক কথা ওলাই ন সৰু কালত এনেকুৱা আছিলি এনেকুৱা আছিল
অ তাকেতো উম মাহঁতে কৈয়ে থাকি এইবিলাক এনে সুধো ন মা আমি আগতে কেনেকুৱা আছিলে এনেকাে সিমান বদমা আছিলে তহো এনেকা তেনেকা কৰিছিলি বোলে আৰু এনি টাইম মানে মাৰি আৰু যে এনেকা বদমাচি কৰিলে বহুত মাৰি মা বোলে মই তাৰ পাছত এনেকুৱা মানে চাইকেল চল চলাই আছিলো বোলে মই চাইকেল চলাতে মই ইফালে চলাবই নাজানো ভালকে হা মই পিছফালে এজনীক বহাই লৈছো মোৰ ৱেটৰে হয় তাৰ পিছতেতো মানে ৰাস্ত ৰাস্তাত এনেকুৱা কনষ্ট্ৰাকছনৰ কাম চলি আছিলে এনেকুৱা মানে তাত চাইকেলেদি গৈ আছো গৈ আছো ইফালে বালি চালি আছিলে ন বালি ত শ্লিপ কৰে ত এনেকুৱ চলাওঁতে চলাওঁতে শ্লিপ কৰি গৈছে তাই চিটকিছে ইফালে মই চিটকিছে বো চাইকেল চিটকিছে কৰবাত তাৰ পিছতে মাথা ঘুৰাই গৈছে মোৰ মানে বেছি একো হোৱা নাই মই যাক বহাইছিলো ছোৱালীজনী তাইৰ মানে একেবাৰে মাথা চাথা ঘূৰাই গৈছে ঘুৰাই যোৱাৰ পিছত মই আৰু যাও ঘৰত মই নাথাকো ইিহঁতে মোৰ কিবা হৈ আছে বোলে কিবা কিবি কৈ আছে যে মোৰ যি ভয় লাগিছে মায়ে যি গালিছে ত চৰাব নাজানো যদি পিছত আৰু কিয় বহাই ল'ব লাগে এনেকাে গালি চালি দিছে আৰু এ বহুত কিবা কিবি ইনচিডেন্ট আছে তাৰ পিছত ফটো বিলাকো চাই আছিলো ত এইবিলাক মনত পৰি গৈছে আৰু মোৰ ততে হাঁহিও আছো নিজ নিজে নিজে অকলে অকলে ভাবি ভাবি কিে
অহ অ কেয়া
এনেককাা বহুত কি ব এই হেৰি কেক তে কটা হেৰি নিচিনা যে এটা থাকে ন ফুলৰ কিবা এটা হয় আৰু এনেকাে চুলিত এনেকা মাৰি দিয়ে আৰু য্বত লাগি যায় অ কেকটচ নিচিনা অ অ এনেকা আমি স্কুলত এনেকা কৰিছিলো চবকে এনেকা দিছিলো আমিতো আগতে স্কুলতো বেনি গাঠি গৈছিলো ন জোতা পিন্ধি অন সিহঁত অ ৰিবন চিবন লগাই গৈছিল তই সিহতে একদম বেনী তে এনেকা লগাই দিয়ে না তাৰপাছত গোটেই চুলিুলিব লাগে তাৰ পিছত সেইখিনি টাইমত মেম আহি মেম এইবাক আমাৰ চব চেক কৰে পিছতে যিৰ লাঠি দি মাৰে তাৰপিছতে কাণত ধৰি থিয় কৰাই ৰাখে আমাক কিয় ত সিহঁতে চুলি বান্ধি অহা নাই ফিটা মাৰি অহা নাই মানে এনেই এনে ফাচাই দিয়ে সিহঁতে আৰু আমাক
অ আৰু স্কুলত কেনেকুৱা হয় ন যদি কোনোবা এটা ভুল কৰিব গোটেই ক্লাছে
গোটেই ক্লাছে পানিচমেণ্ট খাব সেইটোয়েতো কোনোবা যদি হোমৱৰ্ক নে সেইটো চবে পানিস্মেন্ত খাব, তাৰ পাছতে ক্লাছৰ বেলেগ ক্লাছৰ ছোৱালী বিলাকে সিহঁতে জুকাই থাকে এই সিহঁতে হোমৱৰ্ক চমৱৰ্ক কৰি নাহে আৰু এনে এনে পানিচমেন্ট খাই থাকে
আমাৰ এবাৰ এনেকুৱা হৈছিল মানে কি মেমে পানিছমেণ্ট দিছিল দেই মেমৰো কেবিনৰ বাহিৰত গোটেই আমাক চবকে কাণ ধৰি থিয় কৰাই দিছে যিমান চিনিয়ৰ আহে জুনিয়ৰ আহে মুখখন চাই চাই হাঁহি আছে হাঁহি আছে আৰু আমাকো লাজ কৰিব লাগে
অ অনেকা বহুত কিবা কিবি লৈছে তাৰ পিছত আমিতো আগতে এনে ফোন চন লৈ যাব নোৱাৰো ন সৰুতে তাৰপিছতে আমি কি কৰো চিনিয়ৰ বিলাকৰ ফোনেদি এনেকে ফটো চটো উঠ। আৰু অ, বা আমাক দি দিবা এইটো যেতিয়া আমি মোবাইল কিনিম। মানে এইটো মেমৰিজ হৈ থাকিব তাৰপিছতে ক'ত ফটোতটো নাপাৱওৱে আৰু সিহত তাতটো ওলাই যায় না স্কুলৰ পৰা মানে স্কুলটোত হেৰি ক্লাছ। ছিক্স চছেভেনলৈকে আছিলে আৰু তেতিয়া আমি ফ'ৰ ফাইভ এনেকা মানত আৰু ত আমাৰ বায়ে হয় চিনিয়ৰ হয় না ত আমি এনেককা কৈছিলো তাৰছতে ফটো চটো উঠি নোৱাৰ - নোৱাৰো ইমান মেমৰিজ বিলাক ফটো বিলাক নায়েই। পোৱাই নাই বিচাৰি কেনে স্কুলৰ কিছুমান ফটো
আগত যদি এনে ফোন এলাও নাছিলে এই কৰণাৰ পিছত।
অ, অনলাইন ক্লাছ হৈছে তাৰ পিছতহে মোবাইল পাইছো। উম, আৰু অনলাইন হেৰি এটেডেঞ্চো অনলাইন লয় ক্লাছৰ আৰু এক্সামো অনলাইনে লৈছিলে।
এইটো উম, যেতিয়া কৰণা আহিছিল তুমি কোনটো ক্লাছত আছিলা।
মই এতিয়া ক্লাছ টেন মানত আছিলো।
আচছা মই তেতিয়া চছেভেন মানত আছিলো। ছেভেন এইট মানে টু ইয়াৰ পুৰা কৰণাতে গৈছে মোৰ।
কৰণাতে গৈছে তাৰ পিছত সেইখিনি টাইমত য ইমান মেঘেলত কৰিছিলো আৰু পৰীক্ষা দিবৰ কাৰণে ফাইনেল একাম টেনৰ ফাইনেল এক্সাম আছিল ন মোৰ তাৰ পিছত একজাম এক্সামতো দিব লগা নহল। তাৰ পিছত আৰু একদম ইচ্ছা উঠি গৈছে পঢ়াৰ পৰা মানে ইমান পঢ়াৰ পিছত যদি এনেকুৱা নে এটা চিটুৱেচন আহি যে পঢ়িব অভিয়চলি মন নাযায় না। কাৰণ ইমান খিনি ভাবো যে ইমান খিনি। পাম তই ইমান খিনিতকে কম পাও ত এনেকুৱা ভাল নালাগে আৰু আৰু মেমহতেও আমাক বহুত মৰম কৰিছিলে। স্কুলৰ মেম বিাকে উম, আৰু কিবা যদি এনেককাা নোৱাৰো বুজাই দিয়ে ভালকে। মানে বাৰে - বাৰে কয় আৰু যে নোৱাৰিলে সুধিবি আমাক। সনেককা টাইপ
এইটো আৰু স্কুলৰ টিচাৰৰ দৰে ক'তো টিচাৰ নহয় মানে কলেজৰ টিচাৰ কেইটাও ইমান ভাল নহয়।
ছোৱালীৰ লৰাৰ নিচিনা ৰাখে আৰু মেম হতে অ, প্ৰিন্সি পাল সতেও মানে ইমান ষ্ট্ৰিক্ট নহয় কিন্তু কলেজৰ কেইটা যে ইমান ষ্ট্ৰিক্ট থাকে। প্ৰিন্সিপাল আৰু মানে টিচাৰ বিলাকক ভয়ে লাগি যায় ক্লাছত সোমাব কাৰণে উম, আৰু মানে অ, আৰু গোটেই ষ্টুডেন্ট বিলাকৰ ওচৰত ইনচাল্ট দি- দিয়ে এনেকো লাজ লাগি য না যিমান যি হওক আৰু এতিয়াতো আমি ডাঙৰ হৈ গৈছো। চো ত, এইকাৰণে ভালে নালাগে কৈ যে এই ক্লাছ শ্লাচ নাই তহতে অকল এক্সাম দিবি। বহা এনেকা তেনেকা সেইবিলাক
পেৰেন্টচ গুচি যায় পেৰেণ্টৰ ওচৰত ইমান ভাল দেখায়।
উম, ভাল দেখা কিন্তু আমাৰ ওচৰত আমিহে জানো। মেমহতৰ আছলিয়াত বিলাক তাকেইতো ইমান হেৰি এইবিলাক মেমৰিজ যিবিলাক মনত পৰিৰে আগতে মানে এইবিলাকেয়া লাগিছিল হা খং উঠিছিল কিয় এনেকুৱা কৰে মেহতে আমালত এতিয়া সেইবিলাক ভাবি কিনে অ, এনেকা তেনেকাা ঠিকেই আছিলে এনেকা লাগে আৰু। তাৰ পিছতে এইবিলাক টিচাৰ দে পাতে যে তেতিয়া আমি মেমহত এনেকে কলম দিও, কিবা দিও, ফেভৰেট-ফেভৰেট টিচাৰ চবৰে থাকে নহ? আমি মানে, বেলেগ অলপ হেৰি দিছিলোঁ আৰু স্পেচিয়েল। কিবা গিফ্ট-চিফ্ট দিছিলো, ত' বাকী মেম বিলাক কিয় চাই আৰু যে, আমাক কিয় দিয়া নাই এনেকা
অহ কিন্তু এইটো তাৰ কাৰণে মেমক বহুত ভাল টিচাৰ ডেত বহুত ভাল হয়। কিন্তু সদায় কলেজত টিচাৰচ ডে চেলিব্ৰেট কৰে। কিন্তু চিলড্ৰেন ডে একবাৰো
অ' চিল্ড্ৰেন ডেটো নকৰে। বেছিভাগ আমাৰ আমাৰ মাত্ৰ এবাৰে কৰিছিলে হা তাকো আমাক এই পেন দি কেনে হেৰি থৈ দিছে আৰু একো দিয়া নাই আৰু চকলেট দিছে। আৰু আমিতো মেমহঁতৰ কাৰণ কেক কাটিং কৰো তাৰ পিছতে গিফ্ট দিও কল্ড ড্ৰিংক চল্ড ড্ৰিংক চব
আৰু যদি একো কৰা নাই তুমি ভালকে ক্লাছত আহিছা উইচ কৰি দিয়া ন।
অ' তাকেইতো একোৱেই নকৰে মানে। আৰু উল্টা একদম পুৰা ষ্ট্ৰিক্টলি ক্লাছ চ্লাছ কৰা তাৰ পিছতে গুচি যায় আৰু এইটো কৰিবি তে সিটো কৰিবি
অ' অ' এইটোৱে।
ইমান ষ্ট্ৰিক নেদেখায়ে কিন্তু কেতিয়াবা দেখাই। কি আৰু আমিও বদমছ কৰো ন সেইকাৰণে আৰু
এটা দুটা যদি বেয়া কাম কৰে নহয় এইটো মানে
অ সিহঁতৰ কাৰণে আমাকো বেয়া বুলিয়ে ভাবে মেমহতে সেইকাৰণে আমাকো গালি দিয়ে আৰু মেমহঁতে। আমি তাৰছতে লুকা-ভাকু খেলো মেমহঁতে ইফালে আমাক ক্লাছ কৰাই থাকে।
অ' অ'।
ক্লাছত নাযাও নাযাই কিনে এনে গ্ৰাউণ্ডতে এনেকুৱা খেলি থাকো বা বেলেগ ক্লাছ ৰুমত সোমাই কিনে এনেকা খেলি থাকো যেতিয়া ক্লাছটো শেষ হয় তাৰ পিছতে আমি সোমাও। তাৰপাছতে মেমহঁতে ভাবে আৰু যে অহা নাই নেকি কিন্তু সিহঁতেতো চাগে চেক কৰে ন আগৰ এটেন্ডেন্স বিলাক আমিটো আগত ক্লাছ কৰিছো নেক্সটো ক্লাছ কৰা নাই। ত সেই এনেকা কৰিও বহুত বাৰ ফচিছো আৰু মই এইটো
আৰু এইটো কৰে অ আৰু বহুতে এইটো কৰে যে কি কয় এ আমিতো কি কৰো ন ক্লাছ যেতিয়া মেম কৰাই মাজত বহি কিট খাই থাকো।
অ' উম দিয়া পিছে ঠিক আছে হা ৰাখো বাই বাই।
দিয়া ভাল লাগিল কথা পাতি দিয়া বাই।